ভাতকেইটা খাই অকমান ৰাস্তালৈকে ওলাই আহিছোঁ ইমান গৰম পৰিছে।
অ', মই এয়া ব্ৰইলাৰ ফাৰ্মতে এতিয়া পানী চানী দি পিনি এতিয়া ভাত পানী কেইটা খাই পেলাই এনেই ৰাস তাতে বহি আছোঁ হি আৰু গৰমো উঠিছে।
তাকে, তাকে ইমান গৰমটো পৰিছে নহয়। দিনৰ পথাৰতো থাকিব নোৱাৰা হৈ গৈছে মানুহ
অ',
ৰ'দটো পৰা মানুহ ওলাবই পৰা নাই, এতিয়াও ইমান ৰ'দ দিয়ে আছে। এই চাৰিটা বাজি লেগে আৰু
উম, এ চাৰিতা বজাতো এতিয়া একদম ৰ'দ চ'দ দি কৈছো নহয় মই এতিয়া গম ফাৰ্মত পানী সলাওঁতে ঘাম একদম জোল বোৱা দি বৈ গৈছেগে এনেকুৱাই হেৰি হৈ গৈছে। আৰু ফাৰ্মৰ ভিতৰতটো গৰম কেনেকুৱা জানয়ে তই, ভাতকেইটা খাইছো মানে মইতো ফেনৰ তলতো থাকিব পৰা নাই গৰম হ'ল হয় সেইটো কাৰণে বাহিৰত একেবাৰে ওলাই লৈ সেই গছৰ তলত বহি লৈ ভাতকেইটা খাই পেলাই এতিয়া ওলাই আহিছো
মইতো ভাত কেইটা খাওঁতে একেবাৰে ঘামি জামি অৱস্থা নাইকিয়া হৈছো। ফেনৰ আজিকালি কামেই নাইকিয়া হৈ গল। ফে ফেন লাগি থাকিলেও মানে তোৰ একে পুৰা গৰম হাৱাটোহে আহে।
নাই তই এতিয়া চিলিঙি ফেনত লগাই থবি তোৰ টিঙৰ যোনটো গৰমৰ ভাৱ সেইটোকে মাৰি দিয়ে। ষ্টেণ্ড ফেন লগাবি বাহিৰত বাহিৰত হাৱা আকনমান নাৰিলে, গৰম হাৱাতোকে মাৰে কিনো থাকিবি ফেনৰ তলত আৰু।
তাকে ইমান গৰম মানে তোৰ মানে মান গৰম হ'ব আজিকালিতো মানুহ বিলাকেতো পুৰা গছ গছনি কাটি গছ এজিপাও নাইকিয়া হৈ গৈছে তোৰতো হেৰি হ'বই ন'।
উম, উম, সেইটোৱোটো গছ চচ এতিয়া কাটি খাস্তাং কৰিছে, এতিয়া আমাৰ গাঁও বিলাকতে আগতে যেনেকে গছ গছনিবিলাক আছিল, সেইবিলাকে নাইকিয়া হ'ল দেখিছৈ নহয় এনেও।
সেইটোৱে আগতে আমাৰতো এই প মাথাউৰি ওপৰততো গছবিলাক ইমান আছিলে নহয়
উম।
এতিয়া মানে তোৰ মেধাৰ ওপৰলৈ গ'লে তোৰ গছ এজোপা নাই গৰুকেইটা যদি ত লৰাবলৈও যাৱ নহয় তাৰ পৰা গৰুকেইটা চাঁত বান্ধিবলৈও জেগা নাই, তাৰ পিছতো অ' অকমান বোলে গৰম হৈছে অকণমান অ' অকণমান ছাঁ জেগা অকণ বহো বুলিলেও তো মানে ছাঁ অকন নাইকিয়া হৈ এনেকুৱা মানে হে অৱস্থা হৈছেগে। মানুহ বিলাকে খৰি কাটি কাটি মানে সেইবিলাক কাটি কাটি মানে পুৰা খৰি খাব লাগিলে তো এজোপাও মানে মানে এতিয়া শুনিবি হা গছ এজোপা কাটলে
অ', অ '।
গছ মানে এজোপা কাটিলে দুজোপা ৰুব লাগে। কিন্তু মানুহ বিলাকে এজোপা কাঠি মানে এজোপাও নুৰোৱে।
সেইটোয়েইেটো এতিয়াটো অ' তই ত মানে তই যদি এতিয়া গছ কটাৰ বিষয়ে কিবা এটা ক গৈ পেলাই যদি কওঁগৈ নহয় তোকহে ওলটাই ক'ব বোলে তহঁতৰ ঘৰত
অ তহঁতৰ ঘৰৰ কাটিছো নেকি বুলি ক'ব, মানে একদম পুৰা বেয়া বেৰিকে কৈ দিব। তোৰ মানে এতিয়া মইতো বুজাই ক'ব নোৱাৰোঁ কি বুলি কয়।
তাকে এতিয়া আমি মই তহঁতৰ সৈ ফালে যাওঁতে তহঁতৰ সেয়া মাথাউৰিটোত মই আগতে বগৰী খাবলৈ যোৱা মনত আছে নহয়, সেই বগৰী চগৰী কিমান সোপা আছিলে, আজিকালি বগৰী গছ বিলাক ম নাই। অ' মই সিদিনাখন যাওঁতে সেয়া দেখিছো যে গছ চব অকল ঢাপাত তিতাও সেই লতা বিলাকে আছে।
এই সবিলাকে আৰু পৰিৱৰ্তন যে পৰিৱৰ্তন হৈছে।
আকৌ এতিয়া এই দীপৰ বিলতে দেখিছ নহয় গছ গছনি কাটি পেলালে, এতিয়া ডাঙৰ ডাঙৰ গছ বিলাকত যেনেকে আগতে চৰিই চিৰিকতি তি বাঁহ বিলাক আছিলে ন, তো এতিয়া মানে গছ গছন বিলাক কাটি পেলোৱা কাৰণে তো এতিয়া চৰাই চৰিকতি বিলাক যেনেকে গছ কেইজোৰপা ওপৰত উৰিছে ন দেখি পেলাই ত বেয়াও লাগিছে সদিনা মই নিউজটোত পাই পেলাই ভিডিঅটো চাই মানে চকুৰ পানী ওলও নোলাওহৈ গৈছে এনেকুৱ হৈ গৈছে।
উ তাকে কি কবি ন এতিয়া।
উম, উম।
এ গছ গছনি বিলাক একে মানুহবিলাকে কাটি কাটি অৱস্থা নাইকিয়া কৰি দিলেগে। হ বাকী কচোন ঘৰত খবৰ খাতি?
ভালে ভালে তহঁতৰ ভালনে ভগৱানৰ কৃপাত ভালে আছো বাৰু আমাৰো।
উম। আমাৰ মানে কি কবি আৰু এতিয়া খেতি চিজন, তোৰ এতিয়াতোৰ মানে পথাৰৰ পৰা আহি পেলাই ইমান কা দিনত দিনটোত পথাৰত থাকি মাহ'তৰ মানে গা বোৰ ভাল নোহোৱা হৈ গৈচেগে।
অ' এ এইটো গৰমত তোৰ মানে জ্বৰ, এতিয়া মানুহ বিলাক ভাবিচোন তাৰ প্ৰেছাৰ হৈ হৈ মানুহবিলাক মৰাহে দেখিছো, মানে চাবিচোন ত আজি আজিকালি আৰু মানুহ বিলাকৰ গৰমৰ জহতে বেমাৰ আজাৰো হয় জ্বৰ চ্বৰ হয়। বহুত বেছিয়ে হৈ যায় মানে।
তাকে কি কৰিবনো আৰু গৰমটো এইটোহে পৰিছে।
অ', অ'। সেইটোয়েটো এতিয়া গৰমৰ কোবত মানুহ মানে থাকিব নোৱাৰা হৈ গৈছেগে, আমাৰ ফালেও এয়া বহুত গৰম কৈছো নহয়। ত আজি তো থাৰ্টি ছেভেন নে থাৰ্টি এইট ডিগ্ৰী হৈ আছে।
তাকে কিনো কবি গৰমটোৰ পা থা থাকিবই নোৱাৰা হৈ গৈছে মানুহ।
অ', অ' বাকী তহ'তৰ ফালে এইবিলাক হাল চাল খেতি বাতি কৰিছ নাই?
খেতি মানে তোৰ এতিয়া আমাৰ তিনি বিঘামান হ'লগৈ এতিয়া। তাৰপিছত আৰু চাৰি বিঘা মান আছেগে মানো এতিয়া ৰ'দটো দি আছে যে, তাৰপিছত তোৰ কি হৈছে এতিয়া মানে আমাৰ বাম মাটি যে তোৰ পানী নাইকিয়া হৈছে, সেইকাৰণে মানে অকণমান অসুবিধা হৈছে। মানে পানীটো থাকিলেহে আমাৰ মাটিতো ৰুব পাৰি, এতিয়া বৰষুণো নাই এই অকল ৰ'দকে দি আছে, সেইটো হৈছে মানে কথাটো এতিয়া।
অ' আমাৰো সেই মাটি তিনি বিঘা মান হ'ব তাক সে আকৌ বোকা দিছেহে, পৰহি পৰা আমাৰ বোকা দিছে বাৰু এইবাৰ শেহতীয়া ৰোৱা। মানেতো আকৌ এতিয়া, আবেলি বেলা ৰোবলৈ যাব। ৰোৱলেও ৰ'দেই হৈ থাকে। গোটেই খন মানে তোৰ ৰ'দৰ প্ৰকোপত ৰোৱও নোৱাৰি। সেইটো হৈছে মানে। অকল ৰাতিপুৱা বেলা যদি বতৰটো ডাৱৰীয়া হৈ থাকে ন তেতিয়া মানে, এঘাৰটাম মান তোৰ চাৰে এঘাৰটামান বজালৈকে ৰোৱ পাৰি আৰু, আৰু আজিকালি তোৰ দহটামান বজা হ'লে তো মানে মানুহৰ কিবা কিবি হৈ যায় গাৰ
হে, আমাৰ এতিয়া শুনিবি দে, আমাৰ ৰোৱনি মাতে। তাৰপিছত ৰোৱনি মানে তোৰ চাৰিটামান বজাতে আহে, চাৰিটামান বজাৰ পৰাই হ'লেওতো বাৰটা মান বজালৈকে ৰুব লাগে, মানে এতিয়া মা আমাৰ নিজয়ে বেয়া লাগি যায় মানে। তোৰ ইমান ৰ'দ খনত কেনেকে ৰৈ থাকিবানো আমি মানে আঠটা নটা বজালে ৰ'দ ওলালে ঘৰলে পঠিয়াই দিওঁগৈ বোলো আপোনালোকে এ, পিছবেল আহিয়ে ৰুবহিচোন, এতিয়া ইমান গৰম খনত ৰোই থাকিব নালাগে। মানে যিমান হ'লেও মানুহে চব মানুহে হয় নহয় বাৰু বুজি
উম্ উম্। অ' অ' সেইটোয়েই টো আজিকালি আৰু কিছুমানৰ ঘৰত চাবিচোন, কিছুমানে তেনেকে ৰোৱনি গ'লেগেও একদম খং খাই উঠে। টোৰ কিছুমানে যাবলৈ নিদিয়ে, একদম টাইম টু টাইমে হেৰি কৰিব লাগিব তই
আমাৰ সেইবিলাক নহয়। টোৰ কি বুলি কয়, ইমান গৰমত আমিও মানুহে আমিতো বুজি পাব লাগিব। হয় নহয় বাৰু সেইকাৰণে বোলো কি কৰোঁ আমি বোলো যাওঁগে যাওঁক আপোনালোকে যদি সময়ৰ পিছবেলা আহি ৰুবহিচোন। এতিয়া ঘৰলে জকগে বুলি আমি পঠিয়াই দিওঁ মানে।
অ' অ' সেইটোয়ে মানে, এতিয়া মানুহে মানুহৰ কষ্টটো বুজি পাব লাগে। কিছুমানে নাপায় নহয়। উ উম্ উম্।
তাৰপিছত ভাত কিহে খালি?
ভাততো মই এতিয়া এই, মায়ে মানে এনেকে ৰঙালাও তাৰপা তোৰ ভাত কেৰেলা, আলুগুটি, মচুমা, পচলা এনেকে দি পেলাই লেবেৰা ভাজি বনাইছিলে মানে। সেই তাইে খাই পেলাই এতিয়া উঠি মেলি বহি আছোহি আৰু ৰাস্তা কাষত।
উম্ ভালে কোৰিলি ভালে কৰিলি তেনেকে খাব লাগে। এতিয়া নো ইমান গৰমত কেনেকে খাবি।
উম্। তাকে অ' তহঁতৰ ফালে যে হেৰী মদ খাই যে, হুলস্থুল যে কৰে মানুহজনে, আজিকালি কৰে‌ নাই?
উম্ না না এতিয়া মানে ভাল হ'লগে। এ, মানুহে বহুতে বুজাই মেলি নামঘৰত আনি এনেকে ভালকে বুজাই মেলি ক'লে আৰু তোৰ মানে যিমান হ'লও মানুহৰ স্বাস্থ্যটো কথা আছে ন। এ স্বাস্থ্যটো বোলে এনেকে বুজালে তহঁতৰ ঘৰতো মানুহ দু তিনিটা, তই মানে, মতা মানুহ হিচাপত তেওঁৱেই আছে। বোলে তই অকণমান ভালকৈ থাক। খাবলৈ হাক দিয়া নাই, খা তই অকমান খাই পেলাই ধুনীয়াকে থাক মানে। আগৰ নিচিনাকে তহঁতেটো শুনিছ, একেবাৰে খাই গোটেই গাওঁখনতে হুলহূল পৰিৱেশ এটা হৈ যায়, এতিয়া মানে সবিলাক নহয় আৰু।
অ', সেই বেয়া বস্তুটোনো সেইটোনো কেলেই খাব লাগে, সেইটোনো নেখালেও টো হয়। এতিয়া সেই বস্তুতোৱেটো বেয়াহে কৰে স্বাস্থ্যটো, লিভাৰৰ পৰা ধৰি পেলাই কি কিডনি পৰা ধৰি পেলাই, এইবিলাক বহুতো বস্তু বেন কৰি দিছিলে নেকি।
কেইটা বুজি নাপায় মানে উম, মানে এতিয়া দোকানত ওলালে বুলিয়েই চব বস্তু খাই দিয়ে। ন কিনো কবি আৰু বেয়া, বেয়া বস্তু হ'লেও উলিয়াইছে কাৰণে মানুহে খায়েই। হ'লেও মানে খোৱাৰো লিমিট এটা থাকিব লাগে নহয় মানুহৰ, লিমিটটো মানে মানুহবিলাকে ক্ৰচ কৰি দিয়ে, সেইকাৰণে খাই খাই এইটো অৱস্থা হৈছে এতিয়া মানুহৰ।
উম, উম, বাকী তই সেইবিলাক বস্তু খাৱ নি আকৌ?
নাই নাই, মই এইবিলাকৰ পৰা দূৰত বাৰু দেই। এইবিলাক বস্তু মানে মই আজিলৈকে মানে চুইয়েই পোৱা নাই।
অ', মানে এইবিলাক বেয়া বস্তু মানে তই এদিনো যদি এবাৰ যদি সোৱাদটো ভালকে পাই যাও, তোৰ তাৰমানে পিছত এৰিব নোৱাৰে, এতিয়া সেইবিলাকেই হৈছেটো ডাঙৰ মানুহৰ।
উম, এতিয়া মানে শুনবি আমাৰ আমাৰ পৰিয়ালটোক মানে কোনো আজিলৈকে নে মানে খা খোৱা মানে মই শুনা নাই। ইনে যদি মনে মনে খাই মানে, হলেও মনে মনে খোৱা টো এটা মানে ধৰ এতিয়া খাই পেলাই হুলষ্টোল কৰি থকাটো মানে হৈছে অভাৰ খোৱা। মানে ধৰ।
উম, উম, উম।
এই ধৰক কি কিছুমানে ক দিনত দিনত দিনৰ দিনটো কষ্ট কৰি পেলাই ৰাতি অকমান খাব পাৰে। কিন্তু খাই মানে আমাৰ ইয়াত হুলস্থুল মানে তেনেকৈ এতিয়া নহয়, মানে খাই আহিলে ধুনীয়াকে আহি পেলাই ঘৰত আহি শুই থাকিলে।
অ', মানে আজি মানুহ বিলাকে তেনেকে খাই গৈ পেলাই বেয়া শব্দ মাতে, গাঁৱত ঘূৰে চিঞৰি মানুহবিলাকক কিছুমানৰ ঘৰত গৈ মানে কাজিয়া লাগে।
না-না শুন। আগতে আমাৰ এইটো পৰিৱেশ আছিলে, সৈ মানুহজনৰ পৰা আছিলে। কিন্তু এতিয়া সেইটো পৰিৱেশ একেবাৰে নাইকিয়া হৈ গ'ল। মানে গাঁওৰ গোটেই ৰাইজে তাক নামঘৰলে আনি বুজালে, এনেকে তেনেকে বোলে। তহঁতৰ ঘৰৰ মা দেউতাৰ কথাটো তই ভাবিব লাগে, বাপেক মানে নাই মাক ভনীয়েক এজনীয়ে আছে, তই বোলে এনেকে কথাবিলাক ভাবিবি, মানে ধৰক চব কথা বুজাই মেলি ক'লে, তেওঁ সি মানে এতিয়া নেখোৱাকে নথাকে খায়, মানে ধৰ আ আগতকে বহুত পৰিৱৰ্তন হৈ গ'ল, সি অকমান খাই পেলাই আহি বিলাক ধুনীয়াকে ঘৰত আহি পেলাক শুই থাকেহি, হুলস্থুল পৰিৱেশটো একেবাৰে নাইকিয়া হৈ গুচি গ'ল আৰু।
অ', তাকেই। অ', শুনচোন আৰু এটা কথা।
ক, ক?
মই ট্ৰেক্টৰ এখন লওঁ বুলি ভাবিছিলোঁ।
ট্ৰেক্টৰ লও বুলি ভাবিছ নেকি? তই ভাল কথা এটা ভাবিছ। তোৰতো ফাৰ্মখনৰ পৰা পইচা পায়েই থাক। ত ট্ৰেক্টৰখন লৈ ল'ব পাৰোঁ। ধৰ, এইকেইটা দিনত ট্ৰেক্টৰখনৰ বহুত প্ৰয়োজন হয়। মানে তোৰ ধৰ তহঁতৰ গাঁৱত যদি এখন বা দুখন আছে, মানে এখন থাকিলে যেতিয়া গাঁওখনত বহুত অসুবিধা হৈ যায়, সেইকাৰণে তই এ এঘণ্টা ল'ব পাৰ, মানে ধৰক তহঁত নিজৰ ঘৰৰ সুবিধাৰ কাৰণেই লাগে।
মই এতিয়া মানে তোৰ তু ইনটু তু এই এইবিলাক ট্ৰেক্টৰ, ল'লে অকমান ভালেই লম। মানে তোৰ তোৰ ফৰ ইনটু ফৰ, যোনখন অকমান জোৰো থাকিব ন, তেনেকুৱা ল'ম।
উম, তাকে তই হেৰি কৰ তহঁতৰ এইটো এফালে অকণমান দ মাটিয়েই হয় ন।
ালদাত ফোন কৈছ
তই হেৰি কৰিবি উম, ফ'ৰ ইণ্টু ফ'ৰ এখনকে লৈ ল।
কি কৰিছা?